অ'! হেল্ল'?
হেল্ল'! অ'! কি কৰিছে? অ'! শুনিছোঁ-শুনিছোঁ। কি কৰিছে?
এইয়া আছোঁ এনেই। আপুনি, আপুনি?
মই এইয়া, আছিলোঁ এনেই। কিতাপ কেইখনমান চাই আছিলোঁ।
অ'! চাহ-তাহ খালে?
চাহ খালোঁ অ'! চাহ-তাহ খাই মেলিয়ে, বহি থাকোঁতে, তাৰপাছতে কিতাপ অকমান মানে, ইফাল-সিফাল হৈ আছিলে আৰু। সেইবোৰ বেলেগে নি-নিওঁ থয়। তাকে, এইবোৰকে চাই আছিলোঁ, এই। আকৌ, পঢ়া উপন্যাসবোৰ।
অ'! কি উপন্যাস চাইছেনো?
এই এনেই। উপন্যাস থাকোঁতে, ঢেৰ আছে। এইবোৰ এ, মিৰি জীয়ৰী, মেৰেং, অসীমত যাৰ হেৰাল সীমা। সেই সেইবোৰ তাৰপিছত, আকৌ বকুল ফুলৰ দৰে।
অ'! এই, মিৰি জীয়ৰীখন ভাল লাগে, আকৌ। সেইখন মানে,
তাৰপিছতে, এই মোৰো এটা সপোন আছে, সেইকেইখন আছিলে।
অ'! এই, সেৰিৰ হয় এ আগতে আমি হাইস্কুলত দেখোন মিৰি জীয়ৰীখনেই মোৰ মানে প্ৰায় লিখা হয় ভাল লাগে সেইখন।
অ ভাল লাগে, ভাল লাগে সেইখন। উম উম উম জংকী পানৈৰ কথা।
জংকী পানৈ কথা অ সেইটো এটা কাহিনী আকৌ দেই। কাহিনী মানে কাহিনীটো খুব মানে পতকে মন ৰখা নিচিনা হয় হয় নাই বাৰু।
হয় হয় অ।
উ আৰু ৰজনী ৰজনীকান্ত ৰজনীকান্ত বৰদলৈ মানে প মানে উপন্যাসবোৰ এনেও ভাল লাগে আপোনাৰ।
এনেও ভাল লাগে অ। আৰু সেইবোৰ পঢ়ি থাকিলে মই এনেকুৱা হয় জানেনে উপন্যাসবোৰ পঢ়ি থাকিলে তাত সোমাই যোৱা নিচ নিচিনা হৈ যায় যে, মই তাতহে আছোগে, মই মানে জংকী পানৈ লগতে যে আছো এনেক কুৱা নিচিনা মানে মিৰি জীয়ৰী বুলি কোৱা নাই চব উপন্যাস এনেকুৱা হয় নাই বাৰু? কথাটো পঢ়ি পঢ়ি গৈ থাকিলে মই তাত থকা নিচিনা মানে অনুভৱ হয়।
আৰু মিৰি জীয়ৰী যিখন উপন্যাস মানে প্ৰায় ল'ৰা ছোৱালীয়ে সেইখনৰ ওপৰতে লিখে। মানে সেইখন মানে কি এটা মানে এ এটা কাহিনীৰ নিচিনা হৈ যায় ন। প্ৰেম কাহিনী নিচিনা হৈ যায় কাহিনীটো।
তাত সকলোবোৰ আছে, ত্যাগো আছে, প্ৰেম আছে, কিমান আছে, দুখ আছে,
দুখ আছে, মানে কিমান কষ্টৰ মানে হেৰি খিনি সেহঁতি ইমান কষ্ট কৰি মানে দুইটা হেৰি হৈছিলে ন, কিবা এটা ভাল লাগে।
সকলো বস্তুে মানে ইমান সহজতে পাব নোৱাৰি ন, তাক পা বলৈ বহুত কষ্ট কৰিব লাগে।
উম সেই মিৰি জীয়ৰী কাহিনী হয় কওকচোন।
এ প্ৰতিখন উপন্যাসতে তেনেকুৱা তেনেকুৱা কিছুমান হেৰি থাকে, এতিয়া আপুনি মোৰো এটা সপোন আছে এখন পঢ়িছে নে নাই জানো, ৰুবুল মাউট ডাঙৰীয়া অ ৰুবুল অ সেইখন মানে ইমান মানে ইমানে এটা মানে উৎসাহ কৰা প্ৰেৰণাদায়ক এখন উপন্যাস সেইখন পঢ়িলে আপুনি এনেকুৱা লাগে আমিতো ভাল, বহুত ভাল মানে ভাল অৱস্থাতে আছো মানে। সেই ৰুবুল মাউতৰ যিজোন মোৰ এটা সপোন আছে সেইখন, অ আপুনি পঢ়িছিলে নে সেইখন?
অ অ পঢ়িছিলো মই কিমান কষ্টৰে মানে তেওঁ
পাই চাগে, মানে সেই-সেইবিলাক উপন্যাস পঢ়িলে আপোনাৰ কি হয় নিজকে বহুত মানে, বহুত মানে আৰু আৰু কৰিব পাৰি মানে উৎসাহ দিয়াত সহায় কৰে বহুত দেই।
কষ্ট কৰিবলৈ মন যায় সেইটোৱে, তেওঁলোকৰ জীৱনবোৰ কেনেকুৱা আছিলে এতিয়া চাওকচোন কেনেকুৱা হ'লগে। এনেকুৱা, বৈজ্ঞানিক বোৰো চাবচোন প্ৰায়বোৰ বৈজ্ঞানিকৰ মানে বায়গ্ৰাফী বোৰ আপুনি চাব তেওঁৰ জীৱনৰ মানে ই ম বো বহুত মানে দুখীয়া দুখীয়া ঘৰৰ বহুত মানে একেবাৰে নথকা ঘৰৰ লৰা-ছোৱালী গৈ পেলাই বহুতাঙৰ ডাঙৰ চাইণ্টিষ্ট হৈছে।
হয় হয় হয় কিন্তু এইখন এইখন আপুনি যিখনৰ কথা কৈছে এই ৰুবুল মাউডৰ সেইখন বহুত ভাল কিন্তু দেই, মোৰো এটা সপোন আছে সেইখন। মানে পঢ়ি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা চাগে ন, আপুনিও এ আমিও কৰিব পাৰিম এইটো কাম কিয় নোৱাৰিমি এই এইখনেই যেতিয়া এওঁক ইমান সৰু পৰা যেতিয়া গৈ পেলাই ইমান খন হৈছেগে আমিনো কেলে নোৱাৰিম ন। সেই তেনেকুৱা এটা মনৰত উৎসাহ আহি যায়।
অ, এ প্ৰতিখন উপন্যাসে তেনেকুৱা।
বকুল ফুলৰ দৰেখনো সেইখনও ভাল।
বকুল ফুৰ দৰে এখন অ', সেইখনো সেই ল'ৰাটোৰ ইমান কষ্ট কষ্ট কৰি পেলাই কেনেকুৱা হ'লগে সি, এই মৃণাল কলিতাৰ উপন্যাস। অ, সেই লিখা আছিলে সেইখন।
অ', অ', হয়।
আকৌ কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা সেইখনৰ সমানতো একো নাই বুলিয়ে ক'ব পাৰি আৰু, ইমান উপন্যাস ওলাই আছে ইমানেই পঢ়িছো সেইখনৰ সেইখনৰ নিচিনা যে নাপাও গম পাই নে?
নাপায় নাপায় সেইটো এটা কাহিনী মানে এনেকুৱা মানে কাহিনী বনাইছে নহয় আপোনাৰ। সেইখন যদি চিনেমাও হৈ পেলাই যদি লগাই দিলে নহয় অ, মানে হলত যদি দিলেহেঁতেন নহয় আপোনাৰ মানে চোৱা মানুহৰ অভাৱ নহলহেঁতেন মানে, মানে
নহলে আৰু এটা কথা মানে চিনেমা কৰিলে এটা হেৰি হয়, চিনেমা কৰিলে এটা দিগদাৰ হয় গম পাইছা নাই ইমান কষ্ট কৰি লিখা কিতাপখন যদি পঢ়ুৱৈৱে মানে পঢ়ে সেইটোত সেইটোত মানে সেইটো বহুত এটা হেৰি কিন্তু আমাৰ এতিয়া আমাৰো কিতাপ পঢ়াটো কমিয়ে গৈছে আমাৰ কিতাপ পঢ়া খুব কম মানে।
উম, উম, মানে সেইটো মানে মানে যি যিজনে অ', লেখক গৰাকীয়ে মানে উ, যদি চিনেমা আকাৰে দি দিয়ে লে খক গৰাকী মানে অলপ অ, হেৰি হৈ যায় মানে তেওঁ তেওঁ লিখা কিতাপ কিনি পেলাই পঢ়াটো যিমান ভাল পাই তাক মানে এ চ' হিচাপে লগাই দিলে ভাল নাপায় নেপায় মানে নোপালেহেঁতেন।
উম, সেইটোৱে আৰু সেই খনৰ কথা ইমান ওলাই নাথাকিবে এতিয়া মানুহে এতিয়া আমি আগতে কিমান বছৰ আগতে সেইখন কিতাপ এতিয়াতো সেইখন কিতাপ আমি পঢ়িছো ন। তেনেকে আমাৰ পিছতে আকৌ বেলেগে পঢ়িব, উম, কিন্তু ফিল্ম খনটো তেনেকে মানে হেৰি হৈ নাথাকে ন, এটা সময়ত পপুলাৰ হ'ব মানে এটা সময়ত সেইটো কাৰণে, মোৰ মতে এইবোৰ উপন্যাস বোৰ উপন্যাস হৈয়ে থাকিবলৈ দিব লাগে।
অ, উপন্যাস অ'। তেতিয়াহে ল'ৰা ছোৱালী পঢ়িবলৈ মন কৰিব বা কি আছে এইখনৰ ভিতৰত।
কিতাপখন তোমাৰ আপোনাৰ এটা কথা জানেনে মোবাইলত আপুনি যদি উপন্যাসৰ পি ডি এফ এটাও পায় সেইটো পঢ়ি মানে তেষ্ট নালাগে ইমান। যিমান কিতাপখন হাতত লৈ পেলাই মানে পঢ়া মাদকতাতোৱে সুকীয়া মানে।
এতিয়া হয় সেইটো। পঢ়া মানকতাটোৱে সুকিয়া।
অ, প্ৰতিটো লাইনতে যে অনুভৱ হয় ন। প্ৰতিটো লাইনত আছে মই মানে নিজে সোমাই মই যে নিজে আছোগে তাত।
উম। আমাৰ সেইয়া আৰু। এই উপন্যাসবোৰ একচোৱেলি পঢ়ি গৈ থাকিলে তাত সোমাই গৈ থকাৰ নিচিনা লাগে আৰু যে তেতিয়ালৈকে আপোনাৰ পঢ়ি নহয় তেতিয়ালৈকে আপোন পঢ়ি থাকিবলৈ মন গৈয়ে থাকে মানে। কেতিয়া শেষ কৰো পঢ়ি।
এতিয়া এইবোৰ হেৰি টো
অ, নিৰিবিলিখন, ঐ গোটেইখন পঢ়া নাই মই মানে এনে চাইছো এইখন কিতাপখন মোৰ ওচৰত নাই বাৰু দেই কিনাও নাই।
অ, মইও নাই কিনা বাৰু, মই কিন্তু পিডি এফতহে পঢ়িলো মানে কিতাপ খন ডাঙৰ বেছি হয়, কিনিব নোৱাৰিলো মানে সেইকাৰণে আওঁ।
হয় হয়।
কিতাপতে পঢ়িলো, সিহঁতে পি ডি এফতে পঢ়িলো মানে সেইকাৰণে।
কিতাপখন ধৰি আমি মানে পতককে এতিয়া কিতাপখন এবাৰ পঢ়িলো হয়নে হে খন মানে এনেকে পইচাটো আমাৰ ভৰাই থব লগীয়া হৈ যায় যে আমাৰ সেই অসুবিধা হয় মানে কিতাপখন কিনিবলে।
অ সেইটোৱেতো, আওঁ মোবাইলত পঢ়ি মানে ভাল নালাগে তোমাৰ আপোনাৰ কিন্তু কিতাপত পঢ়িলে কিবা এটা ভাল লাগে মানে।
ভাল লাগে অ।
জান যে মোবাইলটো দৰকাৰী নাথাকে।
দৰকাৰী নাথাকে হয়। আও আজিকালি ল'ৰা-ছোৱালী প্ৰায় কিতাপ নপঢ়ে, কিতাপ নপঢ়ে আজিকালি ল'ৰা-ছোৱালীয়ে।
কোনেও কিতাপ পঢ়িব না না আজিকালি মানুহে কিতাপ পঢ়িব নাজানেই। আমিবোৰ নেজানো আমিনো কেইখন পঢ়িছো এতিয়া। ধৈৰ্য নাই অ। আও এই কিতাপৰ পঢ়া মূৰটো মানে বহুত বেলেগ গম পাইছো নাই? যিদিনা খনি আপুনি কিতাপ এখন পঢ়িব মানে আপোনাক খাবলৈও মন নাযায় শুবলৈও
মন নাযায় উম, সেই বস্তুটো মানে আমি কেতিয়া এডাই
এ প্ৰতিখন কিতাপে অ আৰু প্ৰতিখন কিতাপে মানে এটা অঁ আমাৰ মানু্হ খিনিক বেলেগ এটা। ভিন্ন ভিন্ন এটা এটা হ নিজৰ নিজৰ হেৰি দেখাই থৈ যায়। জীৱনটো শিকা, জীৱনটো জীয়বলে শিকা।
উম। মোৰ হাততো এখন আছিলে, অ মোৰ হাততো এখন আছিলে দেই। এখন বায়গ্ৰাফাৰ নে কি আছিলে পাহৰিব নোৱাৰিলো যি গোটেইখন এৰা কৰা নাই বাৰু কাৰ লিখনি আছিলে জানো। এই কিতাপখন বহুত ডাঙৰ দেই সেইখনতো বহুত ভাল ভাল মানে হেৰি আছে কথা আছে।
উম, মই আহে পঢ়িছিলো মেৰেং। মেৰেংখন পঢ়িছিলো, মোৰ ওচৰত আছে মানে এতিয়া ইন্দিৰা মিৰি জীৱনী মানে। ইমানেই ভাল লাগিলে কি কম, মো মোৰ চকু পানী ওলাই গ'লগে পাইছে নাই বাৰু।
অ।
ম ইমানেই মানে ভাল লগা কিতাপ। সেইটোয়ে, এমি ইমান বেছি বেছি কিতাপ মানে কিনি কিনি পঢ়িব নোৱাৰো। হলেওঁ তেনেকে আৰু পঢ়িবলৈ চাওঁ কেইখনমান।
উম, মন যোৱাটো কৰিব লাগে আৰু যেন তেনে হলেও। এতিয়া আমিতো মানে বেছিকে কিতাপ এতিয়া
উম, সেইটোৱে। সেয়া জুবিন, জুবিনে কৈছিলে নহয় জুবিন গাৰ্গে কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে নে কিবা বুলি।
হয়, উম, আৰু সেইটোতো দেখা শুনা কথাই আৰু।
উম, অ মানুহৰ এনেকুৱা মই মই এটা খবৰ গম পাইছা নাই। উপহাৰ বুলি ক'লে মানুহে মানুহক সদায় কিতাপ এখন উপহাৰ হিচাপে দিব লাগে। কিতাপখনত কিমান খিনি কথা থাকে হয় নহয় জ্ঞান পোৱা যায়, এনেকে চোলা কাপোৰ পঢ়াৰ মানুহে কি পায়, নহ'লে এটা গছ পুলি দিব লাগে।
উম, এইবোৰ মানে থাকি যোৱা বস্তু এতিয়া কিতাপখন মানে এতিয়া ধুনীয়াকে থব পৰা বস্তু অপোনাৰ। কিতাপখন, ধুনীয়াকে থলে পঢ়ি মেলি খন এতিয়া, আমাৰ মানে পিছৰ প্ৰজন্মইও পঢ়ি পাৰিব।
অ', সেইটোৱে, পিছৰ প্ৰজন্মই পঢ়িব পাৰিব, মানে কি কম, কিতাপৰ কথা, ক, যিমান কৈ থাকিলেও অন্ত নপৰে।
আৰ, আৰ, পঢ়িতো কেতিয়াও শেষ নহয় মানুহৰ, পঢ়ি জানো কেতিয়াবা শেষ হ'ব, কিমান জানি
পঢ়িও শেষ নহয়, আপোনাৰ জানিও শেষ নহয়, শিক্ষা লৈও শেষ নহয়। আমি লে, কিমানো একোতো নাজানো বুলিয়ে ক'ব পাৰি।
উম।
কিনো জানো, একোতো নাজানো।
কিমান উপন্যাস আছে বা, কিমানে লিখা উপন্যাস আছে।
উম, একেই উপন্যাস সমূহ যেনেকুৱা আমি এতিয়া কবিতাবোৰ ইমান নপঢ়ো বুলিহে, কিছুমান কবিতা পঢ়িবচোন। একদম, তিতে, গোটেই মানে গাৰ নোম সিঞৰি যায় কিছুমান। এনেকুৱা হৈ যায় মানে।
হয়, হয়, উম। এই হায়াৰ ছেকেণ্ডৰী ছেকেণ্ড ইয়াত আপোনাৰ উম। কিন্তু কবিতাতো এটা হেৰি আছে কিন্তু, কবিতাবোৰ আপুনি যদি পঢ়ে নহয়, তাৰ প্ৰত্যেকটো ক থাতে মানে অৰ্থটো সোমাইয়ে থাকে। কবিতাটোৰ, উম।
মানে, মানুহক সঁচাকে কেতিয়াবা কিবা দিব লগা হ'লে, এখন কিতাপ দিব লাগে। আৰু কিতাপৰ ভাল বেয়া নাই ন', সৰু ডাঙৰ আপ প্ৰতিখন কিতাপেই মানুহক জ্ঞান দিয়ে, প্ৰতিখন কিতাপৰ পৰাই মানুহ এটা, এটা মানে উম, লাভ কৰে মানে।
হয়, হয়।
সেয়া আৰু।
উম।
ফোন, আপুনি এনেই ফোন কি, এনেই, এনেই কৰিছ, মই বাৰু এনেই কৰিছিলোঁ বাৰু ফোন হ'লেও। আমি কিতাপৰ কথা, উপন্যাসৰ কথা, পাতিয়ে সময়খন গুচি গ'ল।
উম, এই কিতাপ, সেয়াই এতিয়া কিতাপৰ কথা উলিয়ালে যাবই আৰু কিতাপ মানুহে পঢ়িব লাগে, আৰু পঢ়িছো কাৰণে ক'ব পাৰিছোঁ এতিয়া।
ক'ব পাৰিছো সেইটোৱে, এতিয়া নপঢ়িলেনো কেনেকে গম পাম।
উম, বাৰু ভালে কৰিলে ফোন কৰিলে, বহুত দিন ফোন কৰা নাছিলোঁ। কিতাপৰ কথাও ওলালে, অ'।
হ'ব তেতিয়া।